'হেল্ল।
অ কোৱা।
কি কৰি আছা।
এনেই আছো তুমি।
অঁ অঁ। মই এনেই আছোঁ আজি অলপ ফুলৰ বিষয়ে কথা পাতো দিয়া।
হয় কোৱাচোন।
ওম তুমি কেনেকুৱা ধৰণৰ ফুল ভাল পোৱা?
মইতো বেছি ভাগ অ কোৱা
তুমি ফুল ভাল পোৱানে?
হয় মই ফুল ভাল পাওঁ ।তুমি ভাল পোৱা নে?
অঁ মই ভাল পাওঁ তুমি কেনেকুৱা ধৰণৰ ফুল বেছিকে ভাল পোৱা?
হয় মই বেছিভাগ ৰৌজ বেছি ভাল পাওঁ । মানে গোলাপ ফুল আৰু জবা ফুল
জবা ফুল অ হয়
হয় আৰু গেন্দা ফুল ভাল পাও গেন্দা ফুল মানে হয় মাথাত লৈ বেছি ভাল পাওঁ আৰু আৰু আৰু এনে বহুত ধৰণৰ ফুলটো ভাল পাওঁ আৰু হয় হয় কপৌ ফুলো ভাল লাগে মানে যেতিয়া যোনটো সময়ত কপৌ ফুল হয় নহ হয় সেইদিনা সেইটো জাগা খিনি বৰ ভাল লাগে শুঙি মানে কপৌ ফুল‌ খাবও পাৰি হয় নে নহয়?
কপৌ ফুল খাব পাৰি হয় হয় তুমি ঠিক কলা ৰাতি ফুলি কি ৰাতিয়ে সৰি যায় সেইটো ফুলটো ভাল লাগে আৰু অ তেনেকুৱা কিবা ফুল আছে নেকি সেটো খাব পাৰা তুমি জানা নেকি‌?
হয় এইটো ফুলটো এটা ন নাৰ্জী ফুলচি বুলি কয় ন সেইটো সেইটো ফুলো মানে জুচ বনাই কেনে খাই বহুতে মানে ব্লু হয় ব্লু কালাৰ যেটা নাৰ্জী ফুল হয় ন সেইটো ফুলো মানে বহুতেই জুজ বনাই খ খাই আৰু মানে বহুতে কালাৰটো ব্যৱহাৰ কৰে যেনেকা গোলাপো মানে বহুতে খাই আৰু মানে খাইও আৰু মানে গোলাপ জল বুলি কয় যে গোলাপ জল মানে এইটো বনাই কেনে নিজে নেচাৰেলি বনাই মানে চকুতত দিব পাৰি আৰু ফেচতো লগাব পাৰি ।
অ অ তুমি ঠিক ক'লা এইটো আমাৰ বহুত প্ৰ যেন ভাল বস্তু হয় গোলাপ গোলাপ ফুল আমাৰ ফুলৰ টো বহুত বহুত বস্তুত প্ৰয়োগ হয় আৰু তুমি এনে বেছিকে কি কালাৰৰ ফুল বেছিকে ভাল পোৱা?
হয় মই বেছিকে ভাল লগা ফুল হয় আ গোলাপ ফুল
গোলাপ ফুল অ নহয় মোৰো মোৰো বেছিকৈ ভাল লগা হয় অ পদুম ফুল অ মই পদুম ফুল বৰ ভাল পাওঁ আৰু তাৰপিছত তোমাৰ হল কি বোলে পদুম ফুলৰ পদুম ফুলৰো কালাৰ থাকে পিংক কালাৰৰ বৰ ভাল লাগে । আৰু তুমি বেছিক
গোলাপ ফুলৰো বহুতেই কালাৰ থাকে
অ তুমি গোলাপ ফুলৰো কেইটা কালাৰ থাকে আৰু কোনটো ৰঙৰ তোমাক বেছিকে ভাল লাগে ক'ব পাৰিবা নেকি?
হয় গোলাপ ফুলতো এনে বহুত ধৰণৰ ব্লু আছে ব্ৰাউন আছে য়েল্ল' আছে হোৱাইট আছে লাইট পিংক আছে ডাৰ্ক পিংক আছে বহুত ধৰণৰে মানে কালাৰফুল আছে ন তে তাৰ পৰা মই বেছিভাগ ভাল ল আকৰ্ষিত থোৱা কালাৰটো মোৰ ব্লু হয়। মানে ব্লুতটো মানে বৰ ভাল লাগে মানে চাই কেনে মানে মানে ইউনিক ফুল লাগে গোলাপ
অ অ উ মোকো বেছি গতিকে ভাল লগাটো তোমাৰ পিংক ডাৰ্ট পিংক থাকে নহয় সেইটো ভাল লাগে আৰু তোমাৰ ব্লুতটোও বৰ ভাল লাগে অঁ বেছিকে আৰু পদুম ফুল মই কলো নহয় মই মোৰ বেছ বহুত ভাল লগা ভঙা ফুলটো পদম ফুল পদম ফুল পদম ফুল তুমি দেখিছানে চিঙি পাইছানে হাতেদি
অ পদম ফুল টো ছিঙি পোৱা নাই যিহেতু মানে পথাৰত পানীত‌ হয় ন মানে সেইটো মানে চিঙি পোৱা নাই মাজতে হয় প পদুম ফুলৰ মানে সেইটো খাই পাইছো টো মানে বিজ যি হয় নহয় গুটি তিল থাকে
অ হয় অ অ অ সেইটো ময়ো খাই পাইছো সেইটো বৰ তেজতি থাকে অ অ বৰ তেজতি অ সেইটো ়
হয় হয় শৰীৰখনে বৰ ভাল এইটো পদম ফুলৰ গুতিটো হয় কেনে
অ তুমি জানানে ফুলৰ কি কি প্ৰয়োগ কৰিব পাৰি আমি তাক
হয় এটা নাৰ্জী ফুল মই ক'লো নহয় তোমাক নাৰ্জী ফুলেদি আমি মানে অ মানে জুচো বনাই খাব পাৰি জুচ বনাই মে নাৰ্জী ফুল মানে তিতা থাকে হা সেইটো ফুল তিতা হয় মানে আমাৰ পেটৰ যোন মানে যেনেকুৱা ভাবি লও কেঁচুৱা মানুহ মানে পেটৰ কিৰমি হয় আৰু ডাঙৰৰো কিৰমি হয় সেইটো সময়ত মানে নাৰ্জী ফুলৰ যি পাতৰ মানে যুজ মানে খাবা ন সেইটো সময় মানে নাৰ্জী ফুল তিতা দি মানে পেটৰ কিমিৰিবোৰ মানে কাটি দিয়ে মানে বেয়া মানে ভাল হৈ যায় আৰু আৰু ধৰি লোৱা তোমাৰ আৰু জবা ফুল যি মোক ক'লো ন জবা ফুলৰ পাত তুমি যদি মাথাত লগোৱা ন যোনতো মাথা যদি গৰম হৈ থাকে। তোমাৰ এই জবা ফুলৰ পাত পাত ছিঙ কেনে জৱা ফুল চিঙি কেনে মাথা যদি সানিবা ন বৰ ভাল হয় বৰ ঠাণ্ডা।
হয় নেকি অ তুমি তুমি কোৱা মান তাৰ মানে ফুলবোৰৰ বহুত প্ৰয়োজন হয় মই ক'ব পাৰো ত অ অ, তুমি ঘৰত কি কি ফুল লগাইছা।
হয়', এতিয়া মানে আমি এনেকুৱা বহুত ধৰণৰ মানে বেছি ভাগ মোৰ ঘৰত মানি -প্লানট বোৰ আছে, মানে বহুত ধৰণৰ মানি -প্লানট আছে। আৰু এনেকুৱা ফুলৰ গছ, যিটো মই লগোৱা নাই মানে ।এনেই লগাইছিলো আগতে মই মানে পদুম- ফুল, লগাইছিলো মানে গোলাপ- ফুল লগাইছিলো কিন্তু হোৱা নাই মানে, বহুত ঠাইত নহয় ন', মানে বস্তুতটো মানে কিছুমান এটা মানে লতি নাথাকে, লতি থাকিলে মানে মানে ফুলি উঠি নাযায়, হেনেকোৱা তাইপ মানে জাগাঁও লাগে ন', ভাল, আমাৰ মোৰ খিনি জাগা ভাল নাছিলে, সেইটো কাৰণে মানে গোলাপ ফুলটো হোৱা নাই, আৰু গোলাপ ফুল য, য'তে ত'তে নহয় মানে, এটা ভাল ঠাইত থৈ বা', ন', তেতিয়াহে ভালদৰে হ'ব নহলে যেনেকুৱা পাই সেনেকা নহয় মই মানে গোলাপ ফুলে লগাইছিলো কিনি পোৱা নাই আৰু বৰ্তমান এতিয়া এনে ধৰক ফুল মোৰটো নাই, তোমাৰ আছে নেকি তুমি কি ফুল লগাইছা?
মইতো ফুল, এনেকুৱা-তেনেকুৱা ফুল লগোৱাই লগোৱাতটো বহুত ধৰণৰ ফুল লগাইছোঁ মানি প্লানট লগাইছোঁ। তোমাৰ ধৰা তাৰপিছত হ'ল পদুম - ফুল', পদুম-ফুল আমাৰ ইয়াতে এটা টাপ টাপত লগাইছিলোঁ ।সেইটো টাপত বাৰু পানীত থৈকে লগাইছিলোঁ বা সেইটো ফুল ভালকে হৈছে, আৰু তাৰপিছত আমাৰ ঘৰত
অ', -হয় -হয় পদুম ফুল হৈছে নেকি তোমাৰ তাতে?
পদুম ফুল টো টাপত লগাইছো অ', মানে ফুলাটো নাই এনে গছ দুডাল আছে আৰু- বাৰু পদুম ফুল লগোৱাত লগাইছো, তোমাৰ পদুম-ফুল টো বোকাত হয়- নহয় পানী থাক
হয়-হয়- হয়-হয় ঠিকেই কৈছা তুমি,
অ', তাতে লগাইছিলো ভালকে হৈছে অলপ- চলপ ভাল লাগিছে আৰু তাৰপিছত তোমাৰ ধৰা অ', বিভিন্ন ধৰণৰ ফুলবোৰ লগাইছো আহ', আছে মানি-প্লানট কলা তুমি ', মানি- প্লানটো আমাৰ ঘৰত আছে। তাৰপিছত নাৰ্জী ফুল আছে, । জবা ফুল আছে, অ', জবা ফুল আছে, নাৰ্জী ফুল আছে, আৰু বহুত ঢেৰ ফুল আছে, ফুলবোৰৰ বেছি বেছিবোৰ নামটো নাজনো। আৰু অ', গোলাপ-ফুলো আছে। আগত ঢেৰ আছিলে এতিয়া বৰ্তমান গোলাপ ফুলটোৰ কাটা হয়- নহয়, সেইকাৰণে আমি তাক অলপ কমাই দিলোঁ কাটাৰ কাৰণে। গুলাপ ফুলত,
গোলাপ ফুলক কাটা হয় আৰু মানে গোলাপ ফুল মানে য'তে- ত'তে নহয় আৰু। য'ত মানে ঠাণ্ডা জোগা হয় আৰু আমাৰ ৰ'দ পোহৰ হয় মানে, এনি টাইম চব বস্তুতো মানক নাই', যেনেকুৱা আমি মানুহ ন', আমাকো যদি বেছিভাগ গৰম যদি পাওঁ আমাৰ কাৰণে গৰম বেছি ভাল নহয়, ঠাণ্ডাও লাগিব সেইটো কাৰণে, মানে যেনেকুৱা এটা মিডিয়াম জাগাত, থ'ব লাগে সমান য'ত হয় ন ', মানে গৰমো পায়, ঠাণ্ডা পায়, সেনেকা জাগাত থলে মানে বস্তুটো ফুলি উঠে আৰু ভাল হয় ।সেইটো কাৰণে মইও লগাইছিলো মানে হোৱা নাই আৰু
অ', তুমি ঠিকে কলা,
আৰু চেমেলি ফুল যে আছে, সেইটো ফুলো বৰ, ভাল লাগে।
অ', চেমেলি ফুল তুমি ঠিকে ক'লা এইবোৰ ফুলো বৰ, ভাল লাগে বেচিকেলি মোকতো ফুলৰ ভিতৰত মোক তোমাক ক'লো পদুম ফুল বেছিকে ভাল লাগে
হয় হয় পদুম ফুলটো অসমৰ কাৰণেও আৰু মানে বহুতৰ কাৰণে ভাল আৰু নেচনেল ফুল অ
অ নেচনল ফুল মানা যায় একদম বহুত ভাল লাগে আৰু তুমি এনে তুমি ঘৰত বেছিকেলি ফুলটো নলগোৱা
হয় ফুল ফুল লগাও মানে ফুল লগোৱা ঠাইতো নাই মানে ফুলটো লগালে ঠাই লাগিব ন মানে ভাল সমান জাগা মানে য'ত ভাল হেৰি মানে ফুলটো মানে ভাল পৰিৱৰ্তন মানে ভালদৰে থব পাৰো ভালদৰে এইটো কৰিব পাৰো সেনেকুৱা ঠাইত নাই মানে মোৰ
অ অ যদি ভৱিষ্যৎ তোমাৰ আহ ঠাইটো হয় তেনেহ'লে কেনেকুৱা কেনেকুৱা ঠাইত লগাবলৈ বিচাৰ তুমি কি কি ফুল লগাবলৈ বিচাৰা
হয় মই গেন্দা ফুল লগাব বিচাৰো যিহেতু তো চবতে লাগে গেন্দা ফুলো ন তাক গেন্দা ফুল লগাব বিচাৰিছো আৰু মানে পদুম ফুলো মানে দাম মানে ভাল দেখা যায় পদুম ফুল আৰু এটা আছে মানে অ ৰাত ৰাণী বুলি কেনে নাইট কুইন বুলি কেনে
অ অ তুমি অ নাইট কুইণ অ মই শুনিছো ফুল দেখা নাই বাৰু
হয় এইটো মই বৰ ভাল লাগে মানে টো ৰাতি সময়ত চাবা ন মানে সেইটো ফুলো মানে বহুত দেখো মানে এনকা লাগে মানে মুক বহুত ধুনীয়া লাগে চাইকেনে বগা থাকে হালধীয়া হালধীয়া তাৰ মানে শিপাটো থাকে মানে তলে তলে হালধীয়া হালধীয়া থাকে দেখোনতে বহুত ভাল লাগে সেইটো ফুল মানে ৰাতি তিয়ে ফুলে মানে সেইটো ফুলো লগাব বিচাৰিছো আৰু মই মানে মোৰ ঘৰৰ সন্মুখতে এটা আণ্টিৰ আছে আৰু তেহেতু মানে ৰাতি দেখাইছি মোক মানে চাই বৰ ভাল লাগিছিলে বহুত ডাঙৰ ডাঙৰ হয় আৰু। সেনেকুৱা আৰু মই মানে বহুত গাৰ্ডেন টাইপ বনাব বিচাৰিছো আৰু যিহেতু মই ভৱিষ্যত? হয় মানে ভাল এনকা। জাগা খিনি মই যদি পাওঁ মানে? প্লেছ টু, তে', তাতে মই বহুত ধৰণৰ, ফুল লগাব দিছ, মানে ফুলটো এটা ভাল লাগে ন', মানে যিহেত? ছোৱালী মানুহ হ'লে মানে ফুলত বেছি ভাল পায় ন', সেইটো কাৰণে মইও বৰ ভাল পাওঁ তে', মানে। এনেকে বহুত ধৰণৰে ফুল লগাম আৰু,
ছোৱালী, অ', মই মোৰ য, যে মোৰতো ঘৰত বৰ্তমান ফুল আছে, মই', যদি ভৱিষ্যত তেনেকুৱা মোৰ যদি নিজাকে অলপ গাৰ্ডেনটো বনাম, গাৰ্ডেনত তোমাৰ বিভিন্ন ধৰণৰ ফুল লগাম টো দেখাত-দেখাত। ত', ভাল লাগে। আৰু আমাৰ ঘৰৰ শ্বো', ঘৰৰ শ্বৰ কাৰণে এটা, ফুল বাগিছাতো থাকিবই লাগে। অলপ হলেও ফুল বাগিছা থাকিলে ঘৰৰ শ'টো ভাল লাগে সেইকাৰণে মই ভৱিষ্যত ভাবো, বিভিন্ন ধৰণৰ ফুল লগাও, কালাৰ বি বিভিন্ন ধৰণৰ কালাৰ থাকক, বহুত ফুল আছে যিহেতু বছৰত একবাৰ ফুলে হয় কি নহয়?
হয়', - হয় ', ঠিকে ক'লা তুমি বহুত ধৰণৰ ফুলো এনেকুৱা আছে বছৰে এবাৰ ফুলা। ফুলটো,
অ', এনেকুৱা। তুমি ফুলৰ নাম জানা নেকি? বাহিৰৰ দেশৰ? যি', যিহেতু ফেমাচ ফুল, বাহিৰৰ দেশৰ?
হয়', বাহিৰৰ দেশৰ ফুলটোতো এনেকুৱা নাচ, জানো,
অ', চেলিম চেলিব্ৰেচন? চেলিব্ৰেচন বুলি এখন ফুল আছে, এইটো চেলিব্ৰচন যিহেতু ঠাণ্ডাতে হয়', এইটো ফুল নাম জানা নেকি? যে ', পিংক কালাৰৰ ফুলে।
হয়-হয় এইটো নামতটো নাজানো মানে এনে বহুত ধৰণৰ ফুল আছে যে', টাইম লৈযও হয় যেনেকুৱা এটা ফুল আছে, মানে মৰ্ণিং অ', আঠটা ইয়া নটাত হ'ব। এইটো ফুলটো মানে অ', পিংক কালাৰো হয়, মানে দেখোতে বহুত ধুনীয়া লাগে, মানে যেনেকে তুমি মানে অ', গাৰ্ডেন নহয় মানে ওপৰত থবা পাৰা মানে য'ত তো', মানে এইটো বাহ-চাহ লগাই যি
অ', -হয়-হয় অ', লুতি টাইপ অ', - লতা টাইপ হয় ', তোমাৰ অ', -লতা টাইপ হয় এইটো যি', -ব দি', -দিয়া তাৰ পাতো -পিংক। কালাৰৰ হয় ৰেড-পিংক এনেকুৱা হয়', - অ',
অ', -অ' সে
অ', -অ', তুমি ঠিকেই কলা। অ', দিয়া আজি- -আজি সেইকাৰণে হ'ব দিয়া।
অ' হয়। ৱেলকাম।